হেল্ল', এনে আছো। আছোঁ আৰু তুমি কি কৰি আছা?
ময়ো এনে আছোঁ, বহি আছোঁ মানে এতিয়া।
অ', মই মানে অলপ আগত বিশাল গৈছিলো বিশালৰ পৰা আহিলো আৰু।
অ তুমি আজিও বিশালত গৈছিলা নেকি?
আহ।
তুমি শ্বপিং কৰি বহুত ভাল পোৱা ন?
অ', মোৰ ভালে লাগে শ্বপিং কৰি পেলাই মানে, আৰু বিশালততো মানে বহুত বস্তু পোৱা যায় ন একেবাৰে। সেইকাৰণে মই গুছি‌ যাঁও‌ আৰু তাত। তে কিবা কিবি কিনি আনো বুলি
এনে, এনে তুমি কিমান মানে সঘনে বজাৰ কৰিব যোৱা বিশালত?
মইতো এনে উম কব গলে উম উ মাহত দুই তিনিবাৰ যাওঁ।
অ'
মানে যদি বেছিকে দৰকাৰ পৰে মাহত দুই তিনিবাৰ। এনে ম‌ই মাহত এবাৰ যাওঁৱে। কিবা ঘৰৰ বস্তু লবলে, উম, বা খোৱা বস্তু বহুত পায় তাত‌‌ তেল, চাবোন, ছেম্পো ইত্যাদি বহুত বস্তু পোৱা যায় ন? একেবাৰে মই গৈ পেলাই একদম একেবাৰে লৈ আহোঁ আৰু মাহৰ গোটেই মানে যি যি খৰচ হয়, চব তাৰ পৰাই কৰি লৈ আহোঁ। তুমি নোযোৱা নেকি বিশাল?
মইতো যোৱা নহয় বাৰু মই ওচৰতে থকা দোকান বা বজাৰলৈ যাওঁ। এনে কোৱাচোন তাতে? বাৰু দাম দৰ বোৰ কেনেকুৱা?
দাম দৰবোৰ ইমান নহয় বাৰু, দাম ইমান নহয় বস্তুৰ। উম, মানে কমেই হয় আৰু একেবাৰে বেছিকে ললে অফাৰো থাকে নহয়। যে ওৱান থাউজেন ফাইভ হাড্ৰেড যদি হয়। তেতিয়া কিবা এটা তাৰ লগত ফ্ৰী।। পাব কিবা তেনেকুৱা তেনেকুৱা থাকে আৰু বহুত বস্তু।।
অ', এইবাৰ ওলালে জনাবাচোন ময়ো যাম তোমাৰ লগত।
অ ঠিক আছে মই কম দিয়া।
অ, অ। এনে তুমি বেছিকে কি কিনা বিশালত গৈ?
মই বিশালতগৈ মই ঘৰৰ বস্তুৱে কিনো যেনিবা, এৰি চাউল, দালি, তাৰপিছত তেল, তাৰপিছত মোৰ কাৰণে শ্বেম্পু, ফেচৱাছ, আ তাৰপিছত যদি ঘৰৰ কাৰণে গ্লাছ, প্লেট এইবিলাক লাগে এইবিলাক ও কিনি লওঁ আৰু কাপোৰ চাপোৰ এনে গৰম দিন আহি আছে হাফ পেন্ট এইবিলাক মই কিনো মানে আৰু বিশেষকে মানে ৰাচনটোৱে কিনিব যাওঁ মই।
এনে তোমাৰ ৰেচনতো হেৰি অফাৰ থাকেনে তাতে?
অফাৰ থাকে কিছুমানত আৰু বেছিকে যদি মানে তুমি এতিয়া চাউল, দালি, তেল এইবিলাক এইবিলাকতো এনেও দাম থাকেই। এইবিলাক যদি বেছি দামী হৈ যায় তেতিয়া সহঁতি অফাৰ দিয়ে বা বাৰ বাৰ কিনি থাকি থাকোতে থাকোতে আমি আমাৰ। মোবাইল নম্বৰটো দি পেলাই বিলিং কৰো ন। ত' মোবাইল নম্বৰত অফাৰ আহিয যায় হেই কেতিয়াবা কেতিয়াবা অফাৰো লাগি যায়।
অ' হয় নেকি? ময়ো যাব লাগিব ৰবা। এনে কাপোৰ তাত? ভাল কাপোৰ পাইনে?
আহ আহ কাপোৰ ভালেই পোৱা যায়। পিন্ধিব পৰাই পোৱা যায়।
অহ তুমি এনে অ অনলাইন শ্বপিং কৰি ভাল পোৱা নে এনেকে শ্বপিং মলত গৈহে ভাল পোৱা?
অনলাইন শ্বপিং কৰি ভাল পাওঁ কাৰণ তাত বহুত বস্তু থাকে। অফলাইনত বহুত মানে লিমিটেড বস্তু থাকে। সেইকাৰণে মই অনলাইন শ্বপিং টো এ বেছি ভাল পাওঁ কাপোৰ, জোটা, কচমেটিকচৰ কাৰণে মই অনলাইন টো এ কৰো। কিন্তু ৰাচন এই বিলাক মানে অফলাইন টোৱে কৰি ভাল পাওঁ কাৰণ খোৱা বস্তু কেইটা নিজে চাই পেলায় আনিলে অলপ মানে মনটো ভাল লাগি থাকে যে বেয়া বস্তু অনা নাই সেই কাৰণে মানে অফলাইন টোৱে যাওঁ মই এনেকা ৰাচন আনিবলৈ।
অ। এনে। মইয়ো মানে মই মানে পৰিস্থিতিটোৰ লগতহে মানে নিৰ্ভৰ কৰে। কেতিয়াবা ধৰা টাইম নাথাকিলে কামৰ কাৰণে ব্যস্ততা থাকিলে তেতিয়াতো মই ওচৰৰে দোকানলৈ যাওঁ। আৰু ধৰা কিবা বস্তু লাগিলে বা ক'বাত যাব মন নাথাকিলে দোকানত বা বজাৰত তেতিয়া মই অনলাইন শ্বপিং কৰি ভাল পাওঁ আৰু অনলাইন শ্বপিঙত তোমাৰ হেৰি কিছুমান বস্তুৰ দাম। ক'মো থাকে ধৰা। অফাৰ প্ৰাইচো থাকে। সেইটো কাৰণে কেতিয়াবা কেতিয়াবা কৰি ভাল লাগে আৰু।।
উম।
মোৰটো মানে তোমাৰ পৰিস্থিতিৰ লগত নিৰ্ভৰ কৰে আৰু। কেতিয়াবা অনলাইন টো যাও হয়গে। কেতিয়াবা এনে ওচৰতে বজাৰত যাওঁ আৰু।
অ', বুজিছোঁ।
তুমি এনে যে কলা যে বিশালত গৈ কিনে বহুত বস্তু থাকে, আহ তুমি অকলেই যোৱা নে, আহ পৰিয়ালৰ লগত যোৱা নে, তোমাৰ বন্ধু-বান্ধৱীৰ লগত যোৱা?
এতিয়া ৰাচন কিনিবলৈ মই মোৰ পৰিয়ালৰ লগত যাওঁ কাৰণ মা দেউতাহতে মানে ভালকে বস্তুটো গম পাবতো। আৰু এনে যদি কাপোৰ চাপোৰ কিনিব থাকে মই মোৰ লগৰ কেইজনীৰ লগতে যাও এনে বিশেষ তিয়া মই অকলে কৰিয়ে ভাল পাওঁ শ্বপিংটো, যিহেতু শ্বপিংটো নিজৰ মনৰ লগত কথা, মোৰ যি বস্তু ভাল লাগি আছে মই সেইটোয়ে ল'ম লাষ্টত, সেইকাৰণে নিজে কৰি বেছি ভাল পাওঁ, কিন্তু যদি ৰাচন আহ ইত্যাদি বস্তু থাকে খোৱা বস্ত তেতিয়া মই মানে ঘৰৰ মানে পৰিয়ালৰ লগত যাও
অ সেইটো হয় বাৰু মইো মানে অকলে কৰিয়ে ভাল পাওঁ কিন্তু ঘৰৰ বস্তু থাকিলে মাৰ লগত যাওঁ আৰু মায়ে বেছিকে জানে আৰু মোতকে কি কি লাগে সেইকাৰণে মাৰ লগত যাওঁ বা কেতিয়াবা ঘৰৰ ডাঙৰ ডাঙৰ মানুহ থাকিলে তেখেতৰ লগত যাওঁ আৰু বাকি ধৰা কেতিয়াবা পূজা আহিলে বা কিবা উৎসৱ পাৰ্বনত ধৰি ধৰি লোৱা কিবা বস্তু লাগে তেতিয়াহলে বন্ধু বান্ধৱীৰ লগতে যাও ৰাস্তাত ফূৰ্তিও কৰিব পাৰোঁ। সে সেই কাৰণে বন্ধু-বান্ধৱীৰ লগতে যোৱা হয়, বাৰু তুমি যেতিয়াও চেলচ লাগে যে তেত তেতিয়া তুমি শ্বপিং কৰি ভাল পোৱা নে?
অ', চেলচ লাগিলে কাৰ ভাল নালাগে, মোৰতো বহুত ভাল লাগে, মই এনেও শ্বপিং কৰি বহুতে ভাল পাওঁ, তাৰ ওপৰত যদি চেলচ-ছেলচ লাগি যায় তেতিয়া আৰুহে ভাল হয়, চেলচ লাগিলে বহুত এনেকুৱা বস্তু থাকে কমত পোৱা যায় কিন্তু আকৌ চেলৰ এটা বস্ত বেয়া কি যদি চেল লাগে পটককে গৈ পেলাই লৈ আহিব লাগিব! নহলে ভিৰ হৈ গলে বস্তুটো শেষ হৈ যায়।
অ'।
চে লাগিলে খুবেই ভাল পাওঁ, তুমি এনে চেল লাগিলে যোৱ নে মাৰ্টত? কিনিবলৈ
মই যদি ধৰা তোমাৰ ওচৰৰ বজাৰত বা মাৰ্টত যদি ছেলচ লাগে তেতিয়াাহলে আহ তৎক্ষণতে যাই কিনে লৈ আনিব পাৰি যদি ধৰা বিশালৰ কথাটো ক'লা তুমি যি ত অলপমান ঘৰৰ পৰা দূৰত হৈ দিয়াচোন ত' তাতে ছেলচ থাগিলে আৰু যাব নোৱাৰি মানে দূৰ হৈ যায় তাৰপিছত তোমাৰ মানুহো ভিৰ হৈ থাকে ছেলচৰ সময়ত বিল্ডিঙৰ টাইমত ধৰা বহুত সময় ৰখি থাকিব লাগিব ঘামত সেইকাৰণে ওচৰৰ বজাৰতো নালাগেই বাৰু, কিন্তু বিশালত বা তেনেকুৱা ধৰা লাগিলে তেতিয়াহ'লে যোৱা নহয় আৰু। এনেই কেতিয়াবা অ'। অনলাইনত ধৰা, ছেলচ লাগিলে, তেতিয়া হৈ যায় এট দুটা দুটা বস্তু কিনা, এনে ছেলচটোজ ছেলচ থাকিলেতটো ভালে লাগি দিয়াচোন।
উ ভালে লাগে আৰু তুমি এনে ব্ৰেণ্ডেড প্ৰডাক্ট কিনি ভাল পোৱা নে ব্ৰেণ্ডেড নহলেও চলে তোমাৰ
মোৰতো ব্ৰেণ্ডেড প্ৰডাক্টে মই ভাল পাওঁ মানে ইউজ কৰি বেছিভাগ মই ব্ৰেণ্ডেড মানে ব্ৰেণ্ডেড প্ৰডাক্টবোৰ যদি ধৰা স্কিনৰ কাৰণে যদি হয় তেতিয়াহলে ব্ৰেণ্ডেড প্ৰডাক্ট ভাল লাগে, এনেই ধৰা বাকীবোৰতো ব্ৰেণ্ডেড নহ'লেও চলি যায়, ধৰা কাপোৰ-কানি হওঁক, তেনেকুৱা বস্তুবোৰ ব্ৰেণ্ডেড নহ'লেও চলি যায়। এনে তুমি
মইতো দুটাই চলে এতিয়া মোৰ ডিপেণ্ড কৰে মই কিমান বাজেট লৈ যাও। এতিয়া যদি এটা বস্তু মই অ পাঁচশ টকাত পাই আছো কিন্তু আন এটা দোকানত মই তিনিশ টকাত পাই আছো মই তিনিশ টকাতোৱে মানে বেছিকে মানে লব বিচাৰো তেনেকুৱা টাইপ মানে মোৰ যদি বাজেটত ব্ৰেণ্ডেড আহি যায় মই লৈ লৈ কিন্তু যদি বাজেটত ব্ৰেণ্ডেড নাহে লৱ নোৱাৰো আৰু
অ' অ' মোৰো তোমাৰ দৰে আৰু একেই সেইটোৱে ক'ব খুজিছিলো অ' বাজেটৰ ওপৰতো মানে বহুতখিনি কথা নিৰ্ভৰ কৰি থাকে বাজেটো থাকিলেহে তোমাৰ ধৰা ব্ৰেণ্ডেড বস্তুখিনি কিনিব পাৰিম। তটো আৰু নাথাকিলেতো সেইয় আৰু এ যি চলি থাকে তাকেই মানে লব লাগে এনে তুমি আহ বস্তু এটা কিনাৰ আগতে মানে কি বস্তু কি চাই কিনে বস্তুটো মানে কিনা, ধৰা, প্ৰডাক্টৰ গুণ নে পৰিমান তেনেকুৱা?
নাই প্ৰডাক্টৰ গুণটোৱে চাও মই এতিয়া কিবা এটা কিনাৰ আগত মানে কিমান এতিয়া খোৱা বস্তু এটা কিনাৰ আগত মই আগতে চাই লওঁ যে কিমান মাহ চলিব আৰু প্ৰডাক্টটো মানে চেফ লিখা আছে নে নাই এ গ্ৰীণ দটটো আছে নে নাই? উম, সেউজীয়া ডটটো থাকিলে যে মানে চেফ বুলি কয় যে। সেইকেইটা চাই লও কাৰণ অ' কোৱালিটিটো ভাল হলে ভাল। পইচা দি কিনিছো যেতিয়া যদি ভাল কোৱালিটি খাব নোৱাৰো পিন্ধিব নোৱাৰো তেতিয়াটো ভাল নালাগে ন।
অ সেইটোও হয় মোৰো তোমাৰ দৰে মইও মানে অ' বস্তু এটা কিনি বৰ আগতে আ বস্তুতৰ গুণ বোৰ চাই ল'ম কেনেকুৱা হয় তেনেকুৱাই আৰু তোমাৰ দৰে আৰু তুমি পিছে অ মাৰ্কেটত যেতিয়া যোৱা বা বিশালত যোৱা তেতিয়া লিষ্ট বনাই লোৱা নাই শ্বপিং কৰাৰ আগতে
অ' লিষ্টটো বহুতে প্ৰয়োজন প্ৰয়োজনীয় মানে লিষ্টটো লাগিবই লিষ্ট নহলে মানে পিছত গৈ মানে একদম ঘৰ অহাৰ পিছত মনত পৰে বহুত বস্তু অনাই নাই সেইকাৰণে মই লিখি লৈ যাও যি যি লাগে যি যি মোৰ মনত থাকে মই লিখি লৈ যাও। তাৰ পিছতো বিশাল বা বেলেগ মাৰ্কেট যোৱা পিছত কিবা কিবি চাই এক্সট্ৰা বস্তু লৈয়ে আহু কিন্তু মানে লিখি লোৱাটো মানে বহুত প্ৰয়োজনীয় মোৰ কাৰণে তুমি লিখা নে নাই পিছে
মইয়ো লিখিয়ে লৈ যাও নহ'লে আধাবোৰ বস্তু পাহৰা যায় ঘৰা ঘৰৰ বস্তু বহুত থাকিলে লিখি লৈ যোৱাই ভাল এনে যাম দিয়া তোমাৰ লগত বিশালত আৰু অ' আন যেতিয়া পিছ আগৰবাৰ যাবা তেতিয়া মইো তোমাৰ লগত যাম
অ ঠিক আছে
দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিছে
অ